এহ চাহ খালা?
চাহ খালো
অহ খালো মই এনেই বহি আছিলো সেইটো ফোন এটাকে বোলো কৰো আৰু তুমিনো কি কৰি আছা
হয় হয় হয় মানে কি হেৰি কি কয় মই মানে কি কৰি আছো মানে ছোৱালী ছোৱালীজনী মানে ল'ৰা ছোৱালী কেইটা স্কুলৰ পৰা আহিল যে এতিয়া মানে ছবি অঁকাত লগাইছো মানে ছবি আকাইছো হে মানে এই তাকে মানে পঢ়িব দিছো ধৰ কি কয় ধক মানে ধক উম মানে আৰ্ট খনত মানে তাৰ ছবি অঁকা কিতাপখনৰ মানে লেখা আছে যে ছবি আঁকি কি ভাল পায় ধৰক ই উম সহজাত প্ৰভৃতি ইয়াক সহজাত প্ৰভৃতিত ধৰক ইয়াকে শিশুৰ মানসিক বিকাশৰ সময়ৰূপ গঢ় দিবলৈ কিছু তত্বাৱধক আৰু নিৰ্দেশনা প্ৰয়োজন হয় এইটো বুলি বুজাই মানে এই বস্তু খিনি মানে কি কি আছে বস্তুটো মানে পঢ়ি চাইছো এবাৰ আৰু এই উদ্দে আগত ৰাখিয়ে আমাৰ বাবে অসম জাতীয় সেইটো বিদ্যালয়ে হওক বা যিকোনো উদ্যোগৰ এই অদ্যাসন প্ৰস্তুত কৰি উলিয়া হৈছে আৰু সিহতে মানে শিকিছে দেই হয় হয়
এই মানে হাতৰ আখৰ ভাল কৰিবলগীয়া হ'লে প্ৰথম কথা হ'ল ছবি আঁকিব শিকাব লাগিব হা মানে হাতৰ যদি তেওঁলোকক যদি পৰি পাতি কৰিবলৈ মানে শুদ্ধ কে লিখিবলগীয়া হ'লে বা আখৰ বিলাক গোট গোটকে লিখিব লগা হলে তেওঁলোকে প্ৰথমে মানে সদায় ছবি অঁকা কৌশলটো মানে মানে মানে দিব লাগে তেতিয়া সিহঁতে সেই ছবিবোৰ আকোতে আকোতে
পৰৱৰ্ত সময়ক যদি চিচা চৰ্চাৰ নিৰবেচনা প্ৰক্ৰিয়া বুলি কলে কি বুজা সেয়া বুজাইছে তেতিয়া ম ছোৱনে যে বিদ্যালয়ৰ চাৰিবৰ মাজত সমগ্ৰ প্ৰক্ৰিয় হৈছে ৱৰ্তন খেল আৰু সময় চন্তা চৰ্চা নিৰ্বচন প্ৰক্ৰিয় এই মানে বুজাই দিছো আৰু জ্ঞান বিজ্ঞানৰ চিয়ন্ত্ৰনটো মানে কেনেকে হ নিশে হৈ থকা মানুহৰ বদ্ধ বৈশিষ্টবোৰ
ন ন এতিয়া শুনা শিশুৰ বৌদ্ধিক বিকাশৰ কাৰণে যিখিনি কাম আমি
আগবঢ়াব লাগ সেই কোৱা হৈছে আৰু এই প্ৰক্ৰিয়াৰ লগত জড়িত আটাই সকলোবোৰে মানে কেনেদৰে চেষ্টা কৰি এই মানে কিতাপবোৰ উলাই সেইটো বিষয়ে মানে
অ জানিব লাগিব তো আকৌ সকলোৱে জানিব লাগিব তুমি জানিব লাগিব মই জানিব লাগিব
হয় হয় ঠিকে কৈছে কিন্তু কিছুমান মানে ছবি আকোতে ধৰ তল সাপৰ বা ওপৰ সাপৰ চেনিলৰ আখৰ আকাৰ কমা নহয় যে ডাঙৰ পৰা সৰু মানে বহুত হয় সেইবোৰ হয় মানে ধৰক মানে এই পাঠ্যপুথিবোৰ লিখা হৈ থাকে আমি বহুত তেতিয়া আমি পঢ়ি চাওঁ তেতিয়াও বুজি পাও ন আৰু মানে ধৰক পাঁচৰ পৰা সাত বছৰ বয়সত এষাৰ সহায়ত ছবি আঁতোৱালৈ মানে ধৰক কি এ মানে এ আখৰ লিখিবলৈ আচলতে যথেষ্ট সহায় কৰে সেই বিষয়ে মানে হয় হয় আৰু ৰং পেঞ্চিল দিয়ে ৰং পেঞ্চে ৰং দিয়াতটো যে ৰেখা পৰিপক্ষ এখন মাথোন সেই বস্তুটো বিষুৱাই বুজাইছে আৰু কি শিশু কোমল ৰং হওক পেঞ্চিল মানে ধৰা হল ইংৰাজী ব্যৱহাৰ বোৰক কোমল ৰং ব্যৱহাৰ কৰিবলৈ দিব লাগে স্কেল বা স্কচ কলমৰ ব্যৱহাৰ পৰামৰ্শত মানে ঘৰতে
কৈ যোৱা কৈ যোৱা শুনি আছো ভাল কথা ভাল কথা নহয় এতিয়া সিহঁতক শিকালেহে শিকিব আৰু তুমিও মানে সেইখিনি আকৌ লৈ নজৰ ৰাখিবা আকৌ গুৰুত্ব দিবা তেতিয়াহে সিহঁতে মানে বুজি পাব যে কোনটো ৰং ক'ত বৱহাৰ কৰিব লাগে
বস্তু বিষয়ে মানে ল'ৰা ছোৱালী কেইাক বুজাই দিছো মানে অ ছবিবোৰৰ যে আৰ্হিত অনান্য ছবি যে কৰা যায় শিশুসকলক উদগনি দিব লাগে
অঁ অঁ উদগনি দিব লাগিবতো আকৌ তেতিয়াহে আমি যদি উদগনি নিদিওঁ সিহঁতে ক'ৰ পৰা শিকিব দিয়াচোন আৰু সিহঁতক যেতিয়া আমি হেৰি দিম যেতিয়া মানে সিহঁতক মানে আগবঢ়াই লৈ যাম সিহঁতে নিশ্চয় ভাল পাব যে এইটো আমাৰ মানে যথেষ্ট ভাল কথা
সেইটো বিষয়ে উল্লেখ কৰা হৈ আছে প্ৰতিটো পৃষ্ঠাৰ এখিনি শিশুকানে ধৰক ল'ৰা ছোৱালী কেনেকে বুজাবি কেনেকে বুজাইছে অজোপ
শিশু এজনক নিব লগীয়া হ'লে মাক দেউতাকক লাগিবেও অ অ অ বহুত ভাল কথা
ই ওলাইছে সেই বস্তু কিমান দিনত ওলাই এইেই বস্তুটোৰ প্ৰতি লক্ষ ৰখা এইবিলাক মানে সকলো শিকোৱা হয় মানে
অ অ ৰবাচোন মই তোমাক কথা এটা কওঁ শুনাচোন শুনাচোন মই কথা এটা কওঁ শুনি লোৱা এই মানে শুনা আমি এটা শিশুক যেতিয়া মানে মানে সুস্থ সবল কৰি ৰাখিব লগীয়া হ'ব তেতিয়া অকল তেওঁ শিক্ষা খিনি নহয় নহয় তেওঁ স্বাস্থ্য প্ৰতিও আমি যতন ৰাখিব লাগিব এতিয়া শিশুটোক মানে আমি পুষ্টিকৰ আহাৰ যোগান ধৰিব লাগিব মানে সিহঁতক ভিটামিন খোৱাব লাগিব নহয় জানো ভিটামিনৰ কাৰণে আচলতে আমি কি জানানে ডক্তৰৰ পৰামৰ্শ লৈ কিছুমান খুৱাব লাগিব কাৰণে সেত তেতিয়াহে মগজুৰ মানে বৃদ্ধি হ'ব নহয় জানো আৰু তেওঁলোকক মানে যিখিনি আহাৰ খোৱালে সিহঁতৰ মানে শৰীৰৰ শক্তি পায় সেই শক্তি মানে সেইখিনি কাৰণেও আমি তেওঁলোকক মানে যথেষ্ট মানে হেৰি কৰিব লাগিব উম কৈ যোৱা কৈ যোৱা ভাল কথা
কেনেকে ৰং দিব লাগে সেই বস্তুটোৰ বিষয় মানে চিনাক্ত কৰে কেনেকে সেই বস্তুটো বিষয়ে
অ কৈছে ভাল কথা এতিয়া মই আৰু এটা কথা কম শুনাচোন তুমি আৰু এটা কথা বুজি লোৱাচোন মোৰ পৰা এ অ মোৰ পৰা আৰু এটা কথা বুজি লোৱা তুমি
আকি দিব নালাগে তেতিয়াহে ছবি এটা আঁকোতে অংকন কৰোতে মানে কষ্ট কৰিব যেনে ছবিটো কি আকিছে কেনেদৰে আঁকিছে কি হব নহয় জানো আৰু
শুনা এটা ছবি বুলি কলে নহয় শুনি লোৱা কৈ যাও শুনাচোন তুমি সেউজীয়া নহয় সেইটোতো সকলোৱে জানে তুমিও জানা মইও জানো শিশুটোক মানে আমি এই সকলোৱে জানো নহয় জানো এতিয়া শিশুটোৱে যে তেওঁ ছবিটো আক লেই যে সকলো শেষ নহয় প্ৰধান কাম হৈছে আমাৰ
কিছুমান বিষয় মানে বুজাব লগা হয় মানে আৰু সেইটো বিষয়ে মানে কেনেদৰে কৰে ধৰক ফুট ফুট সিংহৰ কেনেকে মানে
অ কৈ যোৱা কৈ যোৱা শুনি আছো মই মানে তোমাৰ কথা খিনি শুনি ভাল পাইছো বহুত ভাল লাগিছে শুনি যিহেতু মোৰো শিশু আছে যেতিয়া ময়ো তেওঁলোক মানে আগুৱাই নিয়াবলৈ চেষ্টা কৰিম এতিয়া মই মাজতে মানে চিত্ৰাংগন প্ৰতিযোগিতাত সিহঁতে মানে শুনাচোন চিত্ৰাংগন প্ৰতিযোগিতাত
কি কি লাগিব সঁজুলি কি কি লাগিব আৰু নাওঁখনত কোনে হেৰি কৰিব সেইবোৰ এইবলাকৰ বিষয়ে কেনেকে হয় মানে ছোৱালীজনীক শিকা মানে শিকাই আছো আৰু
মই সিহঁতক মানে অংশগ্ৰহণ কৰাইছিলো হা এতিয়া মানে আমাক মানে তাত মানে তেওঁলোকক মানে হে ফল মূলৰ চিত্ৰ আঁকিব দিছিল অ ফল মূলৰ চিত্ৰ আঁকিছিল সিহঁতে এতিয়া সিহঁতে মানে আমৰ চিত্ৰটো মানে ছবিটো ইমান ধুনীয়াকে আঁকিছে নহয় মানে দহৰ ভিতৰত তাক দহে দি দিছে তাৰ পিছত মানে ক্লাছৰ ভিতৰত মানে মানে শ্ৰেণীৰ ভিতৰত সিয়ে মানে প্ৰথম পুৰস্কাৰ পাইছে মানে সেই প্ৰতিযোগিতাত তাৰ পিছত আহ অকল ছবিয়ে নহয় তাৰ পিছত আকৌ মানে কিবা কিবি কৰিব দিছিল মানে এ তেওঁলোকক মানে মগজু বৃদ্ধিৰ কাৰণে মানে এ মানে সি তেওঁলোক মানে উপস্থিত বুদ্ধিৰ কাৰণে মানে কিছুমান প্ৰতিযোগিতা পাতিছিল যে অ
সৰু সৰু ল'ৰা ছোৱালী বিলাকৰ যে আৰু মই মানে সোনকালে কিয় বুজি পাই যানে সৰু সৰু ল'ৰা ছোৱালী বিলাকৰ তেতিয়া ধৰক উৰা উৰা দি যেনেকে অ মানে অমিতা অ মানে অমিতা অ মানে অজগৰ আ মানে আম আম আ আচা এই বস্তু খিনি শিকালে মানে
ল'ৰা ছোৱালীক যিটো হিচাপত শিকাইছো সেইটো হিচাপত তেওঁলোকে অ মানে অমিতা বুলি কয় অ'টোৱে আকৌ কি কৰে অটোৱে আমি অটো দি বিভিন্ন বৰ্ণ লিখিব পাৰো মানে আখৰ লিখিব পাৰো নহয় জানো শব্দ লিখিব পাৰো যেনে অ মানে আমি আম অ মানে মানে অ অকণ অ মানে অকল অ মানে অ কৰা মানে এনেকুৱা ঘৰুৱা শব্দ উত্তৰ দিব লাগিব তেতিয়া তেওঁলোকে মানে সোনকালে মানে আয়ত্ব কৰি ল'ব পাৰিব আৰু তেতিয়া তেওঁলোকে কি ক যোনে অ আমি ঘৰত যে শিকিছিলো আমাক যে শিকাইছিলে আমাক যে মায় ঘৰত পঢ়াইছিল যে অ মানে কি মানে যেনে ধৰা হুঁচৰি উম অ হুঁচৰি মানে ইটা ই হুচৰি মানে মানে আমাৰ ঘৰুৱা মানুহৰ মো ‌ থাকে নহয ইনা ইৰা ইৰা এইবোৰ এই সকলোবোৰৰে নাম আমি তেওঁলোকক মানে আমি দি দিব পাৰো কিন্তু আমাৰ একো অসুবিধা নাথাকে কাৰণ আমি চেষ্টা কৰিব লাগিব কাৰণো সিহঁতক আমি যদি সকলো ক্ষেত্ৰতে যদি আগবঢ়াই লৈ যাওঁ নিশ্চয় নিশ্চয় আমি ফলৱতী হ'ব পাৰিম নহয় জানো উম উম কৈ যোৱা কৈ যোৱা শুনি আছা
লৰা ছোৱালী সদায় সোনকালে বুজে নহয় জানো
কৈ যা শুনি আছো।
হয়, হয়, হয় আপোনাৰ কথাও শুনি ভাল লাগিছে বাৰু এনেদৰে ল'ৰা ছোৱালী যেতিয়া ছবিৰ সহায়ত যে যেতিয়া অ, ক, অ, আ, ক, অ ফলাক ফলাক শিকোৱা যায়, তেতিয়া সহজতে বুজি পায় নহয় জানো ধৰক উদাহৰণ উদাহৰণ যেতিয়া একৰ পৰা এশলৈ মাটিতে এক মানে এটা দুই মানে দুটা সনেবোৰ শিকালে মানে ধুনীয়াকে বুজি পায় নহয় জানো!
অঁ ভাল কথা ভাল কথা এতিয়া মানে তুমি চেষ্টা কৰিবা দেই কৰিবা তেতিয়াহে পাৰ যাব মানে চেষ্টা কৰ অসাধ্য একো নাই।
হয় আাৰ আপোনাৰ আপোনাৰ লৰা ছোৱালী কেই ছবি আঁকি ভাল পায় ন মোৰ লগ ল'ৰা ছোৱালী দিনৰ দিনটো দিন দিনটোৰ। মানে দিনটো যদি আঁকি থাকিবলৈ দিওঁ আত কৰিব দিওঁ একদম মংগন কৰিয়ে থাকি
অহ পৰিয়ে থাকিবতো অ মোৰো তেনেকুৱা।
হয় হয়।
সকলোতকৈ মানে ভাল লাগে জানা সিহঁতে যে মানে আগবাঢ়ি। আহি গ'লে আমাৰ মনতো ইমান ভাল লাগে জানা যিহেতু আমি অভিভাৱকসকল সিহতৰ ওপৰতে নিৰ্ভশীল নহয় জানো? এতিয়া মোৰ ল'ৰাটোৱে যে পুৰস্ক শিকা পালে বুলিয়ে যায় মই যে বেয়া পাইছো সেইটো নহয় মোৰ ইমান ভাল লাগিছে। যোন সমাজত সিহঁত এটা স্থান পাইছে নহয় জানো তেওঁ এখন স্কুলত গৈ পেলাই এটা কিবা এটা পুৰস্কাৰ পাইছে তাৰ লগতে আমি গোটেই পৰিয়াল দুতে আনন্দিত হৈছো। ন জানো এনেকে যদি অন্য ক্ষেত্ৰতো তেওঁ আগবাঢ়ি যায় নিশ্চয় আমি ভাল পাম আৰু ভাল কথাই হৈ কৰিব নহয় জা সেইকাৰণে চেষ্টা কৰিব লাগিব দে অকল মোৰ শিশুটোৱে নহয় আনৰ শিশুৰ ক্ষেত্ৰতো আমি এনে কৈ আগব
আৰু শূন্য শূন্য দি যে শূন্য সূত্ৰ দি ধৰ শহু বৰ্গ বিশ এনেকে এনেদৰে নি যে যিটো ছবি আঁকে যে একো এক পাৰে যে বস্তু যে ল'ৰা ছোৱালী ইমান ভাল লাগে নহয় আঁকি কৰি ইমান ভাল লাগি হয় হয় হয় হয়।
উ মই শিশুৰ মই অকল যে মোক ঘৰৰ শিশুকেইটাই নহয়। মোৰ ওচৰ চুবুৰীয়া ল'ৰা ছোৱালী খিনিক মই ছাত্ৰ ছাত্ৰী খিনিকো মানে মই টি আনি ঘৰত কিছুমান শিকাও। মানে ঘৰুৱাকে মানে বহুৱাই লৈ মানে তাই মোৰ চুবুৰীটো ল'ৰা ছোৱালী। সেইখিনি যদি মোৰ ভাল হয়। মোৰ নিজকে ভাল লাগে। দিব নহয় জানো সেইটো কাৰণে মই কিছুমান মানে পদক্ষেপ লৈছো। যিটো পদক্ষেপ ধৰ ধৰা মোক। কোনো মানে মই বিনিময়ত মই। শুম বিচনা নাই। কাৰণতো মোৰ মানে গাওঁ খন বা মোৰ চুবুৰী। এইটো বাৰু মোৰ যাতে কিবা এটা। মানে কৰিলে তেওঁলোকে মোৰ যাতে, ভৱিষ্যতে যাতে নামটো লৈ থাকে। যে বাইদেউ গৰাকীৰ পৰা আমি বহুত খিনি কথা শিকিলো।
হয়।